অ ভালে আছে। আছা।
আছো দিয়া কোৱা।
কি কৰি আছা।
এ আহিছিলো জাষ্ট কলেজৰ পৰা আহি পালো।
অ একজাম শেষ।
একজাম শেষ দিয়া আজি।
অ এটা কথা আছে।
কিবা
মানে, এক্সামটো শেষ এটা ফুৰিব যাম বুলি ভাবিছোঁ। স্বামী।
অ কলৈ যাবা।
অ' টিপ। টো মানে। প্লেন কৰিছো। তোমালোকে জাগাটো ভাবা ক'লে যোৱা ভাল হ'ব। বাজেট ফ্ৰেণ্ডলি।
উম, উম অ' বহুতে মানে কি বৰদোৱাত অ' আছে বৰদোৱাত যোৱাৰ কথা আছিল।
অ।
তাতে মানে কি বহুতে আপত্তি দেখাছে বৰদোৱাত নেযায় বুলি কয়। পিছে। আমি। বৰদোৱাত নাগৈ দাৰ্জিলিং যোৱা কথা আছিল।
অ'।
দাৰ্জিলিঙত তেতিয়া কি হয়। তোমাৰ লগতো যাব লাগিব কোনোবা এজন মেন্টৰ।
অ 'অ'
জুনে কৈছে যে দাৰ্জিলিং গ'লে বহুত দূৰ হৈ যায়।
উম
আৰু টকা পইচা বেছি লাগিবতো। সেইকাৰণে, কৈছে যে ওচৰতে কৰ'ৰবাত যাওঁ, একেলগে বহু সাজ এসজ মানে অলপ ফুৰি চুৰি আহো এনেকে কৈছিলে।
অ'
ত' তুমি চাই লোৱাচোন, তোমালোকে কোনটো সেয়াত কৰা। এনেই কিবা বাজিছে নেকি? তোমাৰ ছাজেচন।
লাইটলুম কেনেকুৱা হ'ব বা দাউকি।
আহ লাইটলোম বেয়া নহয় জেগা খিনি ভালেই। কিন্তু গৰম হ'ব নেকি?
তাতে গৰম নাথাকে নেকি ঠাণ্ডাই থাকে।
আচ্ছা আচ্ছা অ লাইটছ আহ বাকীবোৰে কৈছে নেকি তোমাক
বাকীবোৰে তেনেকে কোৱা নাই কৈছে জাগা মানে চিলেক্ট কৰা মানে চবে এটা এটা কৈ আছে মই কলো ডাউকি বা লাইটলাম গলে ভালে লাগিব বাজেট ফ্ৰেণ্ডলিও হ'ব
অ ঠিক কছে সটো।
এ তোমালোকৰ কিম মানে যাবলে জেগা থাইমন
যাবলেতো আমাৰ দাৰ্জিলিং যাব মন আছিলে আমাৰ ইয়াতে
মানে বাজেট টো অলপ বেছি লাগিব ন, থাকাকে যাব লাগিব
উম থাকাকে যাব লাগিব এদিন দুদিন
অ ইমানতো চবে মিলাব নোৱাৰিব ন।
মিলাব নোৱাৰিব আৰু ধৰা ঘৰৰ পৰা যাব নিদিব নহয়।
অ সেইটোৱে। মানে এদিনতে ঘূৰি আহিব পাৰা প্লেন কৰোঁ দিয়া।
সেইটোয়ে সেইটোয়ে এ শ্বিলঙৰ ফালে যাব লাগিব ক'বাত গলে।
অ শ্বিলঙৰ ফালে শ্বিলঙৰ ফালে বহুত জাগা আছেতো মানে যদি যোৱা।
অ পাৰি কিন্তু ন মইতো শ্বিলংখন বেছিকে এক্সপ্ল'ৰ কৰাও নাই মই গমো নপাও কত
ময়ো ইমান কৰা নাই। মানে ফুৰি ভালে লাগিব ঠাণ্ডা ন।
উম হম গৰম যি পৰিছে যাব লাগিব এবাৰ।
তাকে সকলোৱে বা কি কয় আমি দুজনেহে কৈছো।
উম মনাব লাগিব আৰু তেওঁলোককো কৈ কেনে।
অ
মান্তি কৰাই ল'ম দিয়া সেইটো হৈ যাব, তুমি আগতে জাগা কেইটাৰ নাম কোৱাচোন কি কি জাগাত যাব পাৰি। এটা কলা লাইট লুং আৰু? ডাউকী
আহ আৰু ক'ত গ'লে ভাল হব
আহ আছে তাতে ধুনীয়া ধুনীয়া জেগা আছিলে মোক কৈছিলে ৰবা আৰু বন্ধু এজনে।
উম আৰু কোনোবাইে কলে শিৱসাগৰ যাওঁ, শিৱসাগৰ দূৰ হৈ যাবতো।
শিৱসাগৰ গ'লে তুমি সেই একেই হ'ব দাৰ্জিলিং যোৱা শিৱসাগৰ যোৱা একেই হ'ব। খালি অলপ ধৰা পইচাত টো অলপ কমি যাব।
আহ
কিন্তু তোমাৰ শিৱসাগৰ গলেও তুমি তাতে ৰাতি থাকিবই লাগিব এদিন।
তাকে
দু দিন লাগিবই চবকেতো থাকিব নিদিব বাহিৰত।
অ
গতিকে দিগদাৰ হব নহয়। তুমি যাই পোৱাতে তুমি যাই পোৱাতে এদিন লাগিল শিৱসাগৰলৈকে।
উম।
ত তাতে তুমি ঘূৰি ফুৰিব গলে তোমাৰ লাগিব এদিন। যিবোৰ জাগা আছে। শিৱদৌল গ'লা যি গ'লা। এইবোৰত লাগিল তোমাৰ এদিন। তাৰ পিছত তোমাৰ অহাতে এদিন নাই বুলি কলে তোমাৰ তিনিদিন লাগিলেই।
অ'।
সেইটো এটা প্ৰব্লেম থাকি গ'ল নহলেতটো ভালেই আছিলে জেগাটো যাব লগীয়া হয়।
আৰু উমিয়াম লেক কেনেকুৱা হ'ব?
অ' শুনিছো কিন্তু ভাল বোলে জেগা খিনি।
ময়ো শুনিছো।
যাব পাৰি যদি বন্ধুসকলে কয় যে যাম দিয়া বুলি।
অ',
এবাৰ বাৰু দেখাই চাও নেকি তেওঁলোকক?
অ' চাব পাৰা।
তেওঁলোকৰ লগতো কথা পাতিম দিয়া মই আজি তেওঁলোকে লাইটলুমে যায় নে ক'ত যায়। বাকী তোমাৰ আৰু কিবা চাজেচন আছে নেকি?
মইতো উমিয়াম লেক ডাউকি আৰু লাই লুম কলোৱে
উম।
আৰু বাকী সকলে বা কি কয়। এনে আমি সিহঁত এইটোতো ট্ৰিপ যামেই এদিন আমি একলেন্দ যাওঁ দিয়া।
অ' পাৰি ন তাতেও তাতে বোলে বহুত কিবা কিবি আছে মই শুনিছো।
অ' আৰু তাতে এক্টিভিটি বিলাকো ভাল হয়।
উম।
আৰু এটা ঠাই দেখিছে এখন ৰিজৰ্ট যে আৰোহন ৰিজৰ্ট তোমাৰ চন্দ্ৰপুৰৰ পিনে আছে।
আহ শুনিছো নামটো।
বৰ ধুনীয়া ঠাইখিনি।
আৰু মই এখন দেখিছিলো আমাৰ গুৱাহাটীৰ পৰা ওচৰতে হয় বুলি কলে আহ পানীত তোমাৰ হেৰি পানীফালেকে নাই পানী বুৰ গৈ থাকে তাৰে মাজতে হেৰি এখন আছে কেফেখন আছে।
অ-অ মইয়ো দেখিছো ৰবা ইনষ্টাত ভাইৰেল হৈছে।
খুব ধুনীয়া জেগা ভাল লাগিছে মোৰ জেগাত গতিসী
মোৰো ভাল লাগিছে আৰু তোমা আৰোহান ৰিজৰ্টখন দেখিছো। মানে চুইমিং পুলতে তেল কাউণ্টাৰটো আছে মানে পানীৰ লগতে,
আচ্ছা,
আৰু ফটো মাৰিবলৈও ভাল হ'ব গছ-গছনি আছে।
অ পৰিৱেশৰ লগত থাকিলেও।
অ একদম মানে নেচাৰেল টাইপ
আচ্ছা-আচ্ছা হুন্দজা যেগাছেকে ন
অ সেইটোত যদি ফ্ৰেণ্ড খিনি যাওক, ভাল লাগিব।
উম হম ঠিক কৈছা এইবাৰ কৈ চাম দে সেইটো নে আমি এতিয়া কথা পাতিল ল ক'ত-ক'ত যাব বাৰি
অ-অ আমি আৰোহণ আৰু একলেনটো এইটো আমাৰ ট্ৰিপ হ'ব মানে, অলপ কম ফ্ৰেণ্ডনে ল'ম পাঁচ ছয়জন মান,
পাৰা সেইটো হয়।
আহ! এনে তুমি গৰম মন্ধত কত ফুৰিম বুলি ভাবি বিছা
গৰম বন্ধত গৰম বন্ধত চাওঁ ৰ'বা মই ক'ত ক'ত যাওঁ, আহ এইবাৰতো মই প্ৰথমটো শ্বিলং যাব আচ্ছা তাৰপিছত দাৰ্জিলিং। তাৰপিছত এনেকে লাহে--লাহে যোৱা ইিছা আছে
তোমাল ক নৰ্থ গুৱাহাটীৰ পিনে বহুত ধুনীয়া-ধুনীয়া জোগাই আছে।
আছে-আছে ভালেও জেগা আছে আহ মই তটো ধৰা লাডাখ যাবহে ইচ্ছা ম
অ ঠাণ্ডা জাগা মোৰ টাৱাং যাবলৈ বৰ ইচ্ছা আছে কিন্তু বাজেট লাগিব নহয়
সেইটো পইচা লাগিব আৰু ধৰা তোমাৰ আহ গাড়ী চাৰড়ী নাই নহয় তেনেকে গাড়ি চাৰি লাগিব
অ' গাড়ী বুক কৰিব লাগিব
বাইক চাইক লৈ যাবলৈ ভয় অলপ শ্লিপ কৰে তাতেই।
এনেই টাৱাঙত কেইদিন লাগিব যাওঁতে? তে
সেই তোমাৰে টটেল তোমাৰ এসপ্তাহ নাযায় কিন্তু পাঁচ দিন মান ধৰি থব পাৰা।
অ', অ'।
মানুহৰ এটা হেৰি হয়।
অ'।
ধুনীয়া লাগে কিন্তু জাগাবলাক ধুনীয়া, চব ধুনীয়া একদম।
আৰু আজিকালি বহুত ৱাটাৰফল ওলাইছেটো মানে আগতে আছিল মানুহ বিলাকে এক্সপ্লৰ কৰি কৰি
অ', ঠিক কৈছে আগতে
উম, তোমাৰ ইনষ্টাত বহুত, অ', ইনষ্টাত একদম ৰিলত আহিয়ে থাকে ইমান ধুনীয়া ধুনীয়া ৱাটাৰ ফল বিলাক, দে আমি দেখাই নাই সেইবোৰ।
তাকেইতো, মই ভাবিছো ৰ'বা এদিন যাম বুলি, যিহেতু বৰ গৰমৰ বন্ধ থাকিবয়ে।
অ', আমাৰ এতিয়াৰ পৰা, আজিৰ পৰাতো কলেজ বন্ধই হৈ গ'ল।
বন্ধই হৈ গল আৰু, পাৰি পাৰি।
অ', এনেই ৰিলেটিভৰ ঘৰলৈ যাবানে নাই ফুৰিব, থাকাকে।
ৰিলেতিভৰ ঘৰত নহয়, মই নিজৰ ঘৰলৈকে যাম বুলি ভাবিছো এদিন।
অ', অ'।
যাব লাগিব, বহুত দিন হ'ল ঘৰ যোৱাই নাই।
অ', ইয়াতেই আছা ন?
উম, বহুত দিন হৈ গল ইয়াতে।
অ'।
আৰু মোৰ তেনেকে যোৱা নাযায় ন ঘৰত। তোমাৰ, দুমা তিনিমা বছৰ মূৰত যোৱা যায়।
তাকে। এদিন আমাৰ ঘৰলেওঁ আহিবা চবেই।
অ', যাম ৰ'বা।
এনেই আমি এটা খানা খাম ঘৰতে।
অ', নিশ্চয় যাম দিয়া। বুলি ভাবি আছিলো এদিন। তোমালোকৰ ঘৰতো চানমাৰিফালে আছিল অ', ন
অ', তোমাৰ ফিল্ডখন যে আছে চান্দমাৰি তাৰে কাষতেই। এতিয়া ব্ৰীজখনো হল নহয়।
আহ ধুনীয়া হৈছে এতিয়া
অ কিন্তু ট্ৰেফিকটো কমিছে কিন্তু ব্ৰিজৰ ওপৰত ট্ৰেফিকটো লাগে
অ ৰখাই দিয়ে তাতে অলপ টাইম ৰখাই দিয়ে কিন্তু জোগাবোৰ ধুনীয়া বনাইছে এইবাৰ
অ আৰু তাৰ পাৰ্ক বিলাকো ধুনীয়া বনাইছে নহয় এনে গৈছানে নাই তোমাৰ এইখন নতুন উদ্যান খখন যে খুলিছে
নদী পাৰত যোয় সখন দেখিছো এইদিনাখনে বহু ধুনীয়া জগা
সতী ৰাধিকা উদ্যান নেকি
উম বৰ ধুনীয়া জাগা এই তেনাখনে কৈ আহিলো আৰুি যাম ৰব এবাৰ
আৰু ৰিভাৰ ফ্ৰণ্ট
এইবাৰ ফ্ৰণ্টখনত গৈছো
ভাল লাগে কিন্তু
উম কিবা এটা আছে সুন্দৰ্য জোতা মানে কি গছ গছ
গছ গছনিৰ কাৰণে বেছি ভাল লাগে ঠাণ্ডা ন পৰিৱেশটো
স গৰম পৰিছে
তাকে
এ অলপ টাইম দুখ গ'লে শুই শুই দিবও মন যায়
হ আমি ৱাটাৰ ফ্লে ফললৈ যাম দিয়া
অ যাব পাৰি এদিন তাতে গা ধুৱা খাই যাব লাগিবৈ দিম
তাকে আৰু আমাৰতো স্কুটি আছেই চিন্তাই নাই
উম হুম কত টেচন নাই এদিন যাম দিয়া যোৱা এই তোমাৰ দহ বিশ দহ তাৰিখে এইটো
চানডে লৈ যাম দিয়া ভাল লাগিব আজি টুৱেণ্টি
টেণ্টি আজি টুৱেণ্টি
নেক্সট চানডে আমি প্লেন কৰো দে ৱাটাৰফললে বেছি দূৰলৈ নাযাও আমচিং ম তাৰ ফল যে
উম
সেইটো ওচৰে হব
অ সেইটোলৈ যাব পাৰি
অ
কি কৈছা এটো কিন্তু।
পাহৰি নাযাবা আকৌ।
নাই নাই, নাযাওঁ দিয়া।
আহ অ'।
আৰু আছে নেকি ওচৰত, ভাল জেগা।
আৰু ভাল জাগা এনেকে সেই ৰিজৰ্টখন যে ক'লো
অ', মই শুনিছো সেই, তোমাৰ আহ, টিভি টাৱাৰৰ ওচৰত
অ অ ময়ো শুনিছোঁ। চুব ইনষ্টাগ্ৰামতো আহিছে।
আহ ধুনীয়া জেগা বোলে।
অ টিভিত আৰু জেগা খিনিও ধুনীয়া আৰু তোমাৰ। গান্ধী মণ্ডপ খনো তো বৰ ধুনীয়া বনাইছে।
উম গছ গছনি মাজত ভাল লাগে।
ঠাণ্ডা ন জেগাত। টো
অ গছ গছনি য'ত তাতে ঠাণ্ডাই থাকিব।
অ
এই ধৰা বা কিবা চাহ একাপ খাব পালে আৰু ধুনীয়া লাগি যায়।
তাকেই ৰাতি গ'লে আৰু ভাল লাগে লাইট জ্বলে নহয় গান্ধী মণ্ডপত।
অ ঠিক কৈছা গৈছিলোঁ মই সেইদিনাখনে ৰাতি।
আহ
ছটা সাতটা মান বজালৈকে আছোঁ নহয় ছটা সাতটা মান বজাত গৈছোঁ। আঠটামান বজাত ঘৰত আহিছোঁ।
অ অ।
অ